শুনিছা নাই?
শুনিছো শুনিছো মোৰ মাতটো শুনিছা নে?
অ শুনিছোঁ শুনিছোঁ কি কৰিছা?
এইয়া তোমাৰ এনেই অকণমান ৰাস্তাৰ ফালে ওলাই আহিলোঁ খোজকাঢ়ি খোজকাঢ়ি‌।
অ কি কি ভাত পানী খাবা, অ কিহে খালা?
দালি, ভাজি তাৰপিছত মাছ অকণমান আছিলে।
অ, সেয়াই অ আচ্ছা আচ্ছা বাকী খবৰ খাতি ভালেই নহয়?
উম ভাল ভাল তোমালোকৰ কেনেকুৱা?
অ মোৰো ভালেই ভালে বাৰু দেই এই খেতি বাতি কৰ
খেতি বাতি এ সকলতে যা যোগাৰ কৰিছে আৰু লাগিছে আৰু
অ আচ্ছা আচ্ছা এই আজি ইমান দিনৰ মোৰত ফোন কৰিলা যে?
এ এই মানে তোমাৰ লগত মোৰ কথা দুটামান পাতিবলগীয়া আছিলে বিষয় এটাৰ ওপৰত
অ কি কি বিষয় বা?
অ এতিয়া যে আমি ধৰাচোন তুমি এতিয়া চোৱা তোমাৰ আমি যদি এতিয়া গাঁৱৰে হওঁক বা চহৰৰে হওঁক আমি যদি ৰাস্তাৰ ফালে এপাক ওলাই যাওঁ আমি তেতিয়া কি হয় আগতে ধৰা আমাৰ যিসমূহ আছিলে ধৰা পেডেল মাৰি চলাই বা তেনেকুৱা ধৰণৰ যিসমূহ ৰিক্সা আছিলে। এতিয়া তাৰ পৰিৱৰ্তে হৈছে আমি বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক যান বাহন ইলেকট্ৰিক ইৰিক্সা এইবিলাক দেখিবলৈ পাওঁ যিসমূহক ধৰা আমাৰ টমটম বুলিও কয়।
অ
এতিয়া এই সেইটোৰ ওপৰতে মোৰ পাতিবলগীয়া আছিলে আচলতে বিষয়টো আমাৰ ইলেক্ট্ৰিক যান বাহনৰ ওপৰতহে পাতিবলগীয়া আছিলে মোৰ। অ এতিয়া তুমি চাবা দেই আমি এতিয়া কি হৈছিলে আগতে যেনিবা ধৰা এই কৰবালৈ ওলাই যাওঁতে বা চেণ্টাৰলৈ যাওঁতে ক'ৰবালৈ যাওঁতে কি হৈছিলে আমি এই টেম্পু বা তেনেকুৱা ধৰণৰ হেৰি লৈ গৈছিলোঁ কিন্তু বৰ্তমান কি হৈছে? থিক আজিকালি সেই ক্ষেত্ৰত যদি চাওঁ আমাৰ ইলেক্ট্ৰিক যান বাহনসমূহ কি হৈছে
উম
আমি কবালে গ'লে ইলেক্ট্ৰিক যান বাহনত গ'লে কি হয় আমাৰ অকমান যাবলৈ আৰামো হয় কষ্টটো কম হয়। আৰু কি হয় টেম্পুত তোমাৰ কি হয় থেকেচনিটো বেছি আচলতে যিবিলাক। এ টেম্পু হ'ল আচলতে ইন্ধনত চলে বাহন ডিজেলত চলে বা পে পেট্ৰলত চলে তেনেকুৱা ধৰণৰ কিন্তু টমটমটো কি হৈছে তোমাৰ ইলেক্ট্ৰিক যান বাহন তাত। কোনো ধৰণৰ ইন্ধনৰ খৰচ নহয় তাত তোমাৰ কি হৈছে অকল হেৰি চাৰ্জ
অ।
চাৰ্জিঙত চলা যান বাহন আৰু তাৰ ফলত কি হৈছে গাড়ীখনৰ তোমাৰ ষ্টেবিলিটি বেছি। মানে একদম বেছি কষ্ট নহয় ঠেকেচাটো বেছি নাখায়। আৰামত যাব পাৰি সেই ক্ষেত্ৰত তে নহয় আচলতে ইলেক্ট্ৰিক যান বাহনৰ পৰা আমাৰ বহুতো লাভ হৈছে, কাৰণ
অ।
ইলেক্ট্ৰিক যান বাহনত এটা প্ৰধান কথা মই কৈছিলোঁৱেই যে তাত কোনো ইন্ধনৰ খৰচ নহয়।
অ।
আৰু আজিকালি কি হৈছে পৰ্যাপ্ত পৰিমাণে আমাৰ যান বাহনসমূহ উলিয়াইছে ইন্ধনত চলা আৰু বহুতো লোকে সেই যান বাহনসমূহ কিনি পেলাই কি কৰে একদম উ পাতেৰে পুৰা গাড়ী বোৰ চলাই তোমাৰ বিভিন্ন ধৰণে গাড়ী বোৰ হেৰি কৰে তাৰ ফলত কি হয় আমাৰ ইন্ধনতটো বহু পৰিমানে খৰচ বেছি হয়। মানুহে ইন্ধনতটো বেছি খৰচ কৰিবলৈ লৈছে সেই ক্ষেত্ৰ ক্ষেত্ৰত যে এই ইলেক্ট্ৰিক যান বাহনসমূহ উলিয়াইছে ইয়াৰ পৰা বহুতো লাভ হৈছে কাৰণ আমাৰ ইন্ধন খিনি সঞ্চয় হৈছে, মানে খুব কম বেছি পৰিমাণে হ'লেও ইন্ধনখিনি মানে ধৰা হেৰি খৰ হৈ গৈ আছিলে, বৰ্তমানখিনি টাইমত অকমান কৰিবলে ধৰিছে। সেই ক্ষেত্ৰত যদি চাওঁ আৰু কি হয় আমাৰ যিসমূহ ইলেক্ট্ৰিক ধৰা যান বাহন আছে। আৰু যিসমূহ ইন্ধনত চলা যান বাহন এই দুটা যান বাহনৰ ক্ষেত্ৰত যদি চাওঁ, আমাৰ যিসমূহ যান বাহন ইন্ধনত চলে এই যান বাহনসমূহৰ স্পীডটো বহুত বেছি। কাৰণ তাত তোমাৰ বহুত হেভি-হেভি ইঞ্জিন লগোৱা থাকে, যি সমূহ ইঞ্জিন কি হয়, পেট্ৰল বা ডিজেলত চলে এই ইঞ্জিন সমূহে মানে খুব বহুত বেছি স্পীড তাত মানে হেৰি নি তোমাৰ নিৰ্মাণ কৰিব পাৰে। গাড়ীসমূহ কি হয় বহুত স্পীডত যায় যাৰ ফলত কি হয় বহুতো আমাৰ দুৰ্ষটনা হোৱাও দেখা যায় তেনেকুঁৱা ক্ষেত্ৰত। তোমাৰ যে তিয়াই এখন ইন্ধনত চলা গাড়ীয়ে যেতিয়া পেট্ৰলত তোমাৰ পে পেট্ৰল দি আমি হেৰি চলাম। তেতিয়া কি হয় বহুত স্পীডত আমি লৈ যাব পাৰো পূৰা ডেৰশ দুশ তেনেকুৱা স্পীডত গুচি যায়।
অ',
কিন্তু কি হয় আমাৰ ইলেক্ট্ৰিক যিসমূহ যান বাহন এই যান বাহনসমূহ যিহেতু আমাৰ বেটেৰী, চলে বা ইলেক্ট্ৰিকত চলে এই যান বাহনসমূহত কি হয় স্পীডৰ এটা লিমিট থাকে, মানে ধৰা তুমি খুব বেছিতে বেছি আশী বা নব্বৈ ইমান লৈকেহে নিব পাৰিবা। তাত কৈ বেছি তুমি নিব নোৱাৰা যাৰ ফলত কি হৈছে আমাৰ স্পীডটো মেইনটেইন হৈ আছে আৰু লগতে কি হৈছে আমাৰ যিটো দুৰ্ঘটনা হোৱা সেইটো যিমান বাঢ়ি আছিলে, সেই দুৰ্ঘটনাবোৰ আগতকে কমিবলে ধৰিছে আৰু লগতে কি হয়। এই ধৰা যোনবিলাক আমাৰ ইন্ধনত চলা যান বাহন এই যান বাহনসমূহে পৰিৱেশৰ বহুত প্ৰদূষণ কৰে কাৰণ কি হয় তাৰ পৰা ওলোৱা যিটো ধোঁৱা কাৰণ যিহেতু ই তোমাৰ পেট্ৰলত বা ডিজেলত চলে, এই যান বাহনসমূহে নিশ্চয় তোমাৰ। উলিয়াবই, কাৰণ সেই তেলখিনি যেতিয়া পুৰিব। ইঞ্জিনৰ ভিতৰত যেতিয়া সেই তেলখিনি পুৰিব, তেতিয়া তাৰ পৰা ধোঁৱা ওলাই। সেই ধোঁৱা খিনিয়ে কি কৰে আমাৰ পৰিৱেশৰ বায়ু প্ৰদূষন কৰে। আৰু তাৰ লগতে কি হয় তোমাৰ সেই গাড়ীসমূহত চাবাখন কিছুমান গাড়ীত এনেকুৱা বেছি চাউণ্ড এনেকুৱা শব্দ ওলাই। যিয়ে কি কৰে তোমাৰ
হয়-হয়।
সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ যিসমূহ ইলেক্ট্ৰিক যান বাহন, এই যান বাহন সমূহৰ কিন্তু কোনো ধৰণৰ আমাৰ ধৰা প্ৰদূষন নহয়। কাৰণ সেই যান বাহন সমূহৰ পৰা ধোঁৱা নোলাই। আৰু তোমাৰ সেই যান বাহন সমূহত কি হয় শব্দও খুব কমহে ওলাই, মানে আমি তোমাৰ গমেই নাপাও যে গাড়ীখন চলিছে নে নাই। শব্দৰ কোনো সৃষ্টিয়ে নহয়, সেই ক্ষেত্ৰ চাবলে গ'লে আমাৰ ইলেক্ট্ৰিক যান বাহনে আমাৰ পৰিৱেশৰ ভাৰসাম্যও ৰক্ষা কৰে।
ৰক্ষা কৰা হয়।
সমূহ ইন্ধনত চলা যান বাহন এই যান বাহনসমূহে আমাৰ পৰিৱেশৰ বহুত ক্ষতি কৰে আৰু তেনে তেনেকুৱা ধৰণৰ বহুতো কথা আছে ধৰা ইলেক্ট্ৰিক যান বাহন আৰু তোমাৰ ইন্ধনত চলা যান বাহনৰ ক্ষেত্ৰত। কি হয় তোমাৰ আমি ৰাস্তাৰে যেতিয়া আমি যাওঁ, আমাৰ এই ব্যিক যান বাহন সমূহৰ পৰা কিন্তু বহুত লাভ হয়, কিন্তু সেই ইন্ধনত চলা যান বাহনৰ পৰা, বৰ এটা লাভ নহয়। আৰু সেই ক্ষেত্ৰত আজিকালি তোমাৰ ইলেক্ট্ৰিক স্কুটি ওলাই আছে। ইলেক্ট্ৰিক বাইক ওলাইছে, বা ইলেক্ট্ৰিক এনেকুৱা ডাঙৰ-ডাঙৰ গাড়ীও ওলাইছে চাৰিচকীয়া ওলাইছে। তোমাৰ তেনেকুৱা ডাঙৰ ডাঙৰ ট্ৰাকো ওলাইছে আজিকালি।
অ অ।
সমূহ আমাৰ ভাৰতবৰ্ষত বৰকৈ উপলব্ধ নহয় কিন্তু বাহিৰত সেইসমূহ উপলব্ধ। এতিয়া আমি যদি ইলেক্ট্ৰিক বাইক এখন কিনো। তেনেহ'লে আমাৰ কি হ'ব আমাৰ তেলৰ যিটো খৰচ আজিকালি যিবিলাক ইন্ধনত চলা বাইক। তুমি চাবাচোন, সেই বাইক বিলাকত। তোমাৰ বহুত এ খৰচ হয়, কিন্তু এই ইলেক্ট্ৰিকত অকমান কমকৈ হয়। এ বাৰু এতিয়া তুমি মোক অকমান এই বিষয়ে কোৱাচোন ইলেক্ট্ৰিক আৰু তোমাৰ ইন্ধনত। চলা যান বাহনৰ বিষয়ে অকণমান মোক কোৱাচোন।
অ তুমি এতিয়াতো ইলেক্ট্ৰিক আৰু তোমাৰ এই পেট্ৰলত চলা যান বাহনৰ বিষয়ে। ইমান খিনি কথা কৈছাই হয় নহয়। তুমি তাত, বহুত ভালখিনি কথা কৈছাই। এতিয়া তোমাৰ চাবা দেই। ইলেক্ট্ৰিক। যিসমূহ যান বাহন।
হয়।
সেই ইলেক্ট্ৰিক যান বাহনসমূহ কি হয়, তোমাৰ বেটেৰীত চলে।
গম পাইচা নে।